অ কি কৰি আছো
এ আছো তই কি কৰি আছ
মই ইনে ৰাস্তা ৰৈ আছো।
অ অ বাকী
উ উম ভালে আছো আৰু তোৰ ভালনেে
উম ভাল ভাল বাকী ভাত পানী খালি নাই
ভাত খালো খালো
অ কিে খালি
এৰ ঢেকীয়া আলু গুটি ভাজিছিলে আকৌ মচুৰমাহৰ আঞ্জা বনাইছিলে সেয়া আৰু তই কিহে খালি
ুমাহৰ আঞ্জা বনাইছিলে তাত মানে ভাত কেৰেলা আলু ভটি এনেকে দি দিছিলে অকণমান গ্ৰেভি টাইপত তাৰপা আকৌ এনেকে এইটো দাংবু দিি আলু গুটি এনেকে ভাল বনাইছিলে তাৰ পৰা আকৌ আমৰ আচাৰ আছিলে সেয়া লৈ পিনি খাই দিলো
অ অ হে কৰে আহ কি মনত পেলাই ফোন মাৰিলিবা
এ ভাবি আছিলো তোলে তোলে পাঁচদিন সাত দিন মান সেইকাৰণে তোলৈকে ফোনটো মাৰচোন ক' তাত আছন কি কৰিছ ন
উম ভালে কৰিলে ভালে কৰিলে মই এই কামতে বিজি হৈ আছিলো ভালেই ভালে
অ অ
মই কাম তাত বিজি হৈ আছিলো সেইকাৰণে মাৰিব পৰা নাছিলো
আহ কি কাম কৰি আছিল
হা নেটৱৰ্ক পোৱা নাই দেখোন।
্ৰেক্টৰ ঘূৰি
অ অ তাকে নেটৱৰ্কতটো পোৱা নাই নহয়
হয় অ পাইছ
অ এতিয়া অকমান অকমান শুনিছো বাৰু পাইছো